কি খবৰ। আছোঁ দিয়া কিবা মনত পৰিল আজি।
এ নাই দেই মনত সদায় পৰে, খালি মানে সময়বোৰ নিমিলে তাত।
ইছ ৰাম ফোন, ফোন কৰিম ফোন কৰিবলৈও সময় মিলাব লাগেনে।
এ নহয় অ কি হয় জানানে ৰাতিপুৱাই তোমাৰ কলেজলৈ ওলাই যোৱা কলেজৰ পৰা আহি। পোৱা পাছত তোমাৰ আকৌ নিজৰ কাম বোৰ থাকেই তাৰপিছত মাজতে। গা মূৰবোৰ ঠিক নাছিলে সেই তেনেকে তেনেকে সময়বোৰ নিমিলে আক তাকে এতিয়া সেই তোমাৰ আজি বোলো নহয় ফোন এটাকে কৰোচোন। চোন খবৰ এটা লওঁ বোলো কি কৰিছে কি মেলিছে।
ভালেই কৰিলা ভালেই কৰিলা বাকী মাহঁতৰ ভাল
উম মাহঁতৰ ঠিকে আছে মাজতে তোমাৰ দেউতাৰ গা বেয়া বুলি শুনিছিলো এতিয়া ভাল হৈছে নে।
অ এতিয়া ভাল পাইছে অ
ভাল হৈছে ন তাকে তাকে।
এ তোমাৰ হেৰি হ'ল কি কয় এইটো তোমাৰ।
অ
এই হেৰিটো তোমাৰ। ইউৰিক এচিডটো অলপ বাঢ়ি আছিলে।
অ অ
অ চৰি চৰি ইউৰিক এচিড নহয় তোমাৰ কলেষ্ট্ৰল কলেষ্ট্ৰলটো বাঢ়ি আছিলে।
অ অ অ
বাঢ়ি থকাৰ কাৰণে তোমাৰ এই। ভৰি এটা মানে তোমাৰ অলপ ফুলি গৈছিলে তাৰপা অলপ এই খোৱা বোৱাটো অলপ। হেৰি কৰি তাৰপিছত ড তোমাৰ মেডিচিন খিনি খোৱাৰ পিছতহে অকমান ভাল এতিয়া ভাল পালে বাৰু। উম বাকী তোমালোকৰ দেউতা ঠিকে আছে
বৰ্তমান ঠিকে আছে দেই আজিকালি মানুহৰ ভাল বুলি কবলে ভয়ে লাগে নহয়
ভয় লাগে ভয় লাগে মানে এই।
উম'
হেৰি মা আজিকালি মানুহৰ বেমাৰো বাঢ়িল বেমাৰ বাঢ়িল মানে কি মানুহে চব আজিকালি চব ভেজাল বস্তু ন
এইটোৱে আৰু তোমাৰ উম
এ হেৰি বুলি ক'লে তোমাৰ আজিকালি সাৰ নিদিয়াকে আকৌ আজিকালি বস্তুও নহয় নহয় বস্তুবোৰ হবলা কম সাৰ নিদিয়ালেকে সিহঁতো আগ নাবাহে।
আগ নাবাহে হয় হয় ঠিকে কৈছা কথাটো।
উম কাৰণ কেলে তোমাৰ চবফালে সাৰ দিয়া বস্তুয়ে। সাৰ নিদিয়া বস্তু বুলি ক'বলে গ'লে আৰু তোমাৰ সেই ঘৰৰ চাউলকেইটাই আৰু যদি তাকো আজিকালি আকৌ মানুহে তাকো সাৰ দিয়ে নহয়।
অ' তোমাৰ কিনি খোৱা এতিয়া আমা-আমি বোৰেটো কিনিয়ে খাও আমি বোৰেনো কৰ তোমাৰ ফ্ৰেছ বস্তুটো খাবলৈ পাওঁ আমাৰতো আমি এতিয়ালৈকে চাগে আজি মইয়ে জন্ম পা চাগে এতিয়ালেকে যিমান বোৰ বস্তু খাইছো খুব কমেহে তোমাৰ ঘৰৰ বস্তু খাইছো। চবতো সাৰ দিয়াই কাৰণ ঘৰৰ বস্তু বুলি ক
কিবা হৈছে আৰু তোমাৰ চহৰত
তোমালোকৰ জেগাবোৰত কি হয় এটা বস্তু আছে কি মই মানে এতিয়া মামা জ জেঠাই ঘৰৰ পৰাই পাও ন মানে এনেকুৱা হয় এতিয়া তোমালোকৰ বস্তু ধৰি লোৱা তোমাৰ এতিয়া ঘৰতে বাৰী খনতে মানুহ বিলাকৰ ইটো-সিটো হৈয়ে আমাৰ বোৰৰ কি হয় চোতাল খনেই নাই নহয় আমাৰ টাউনৰ জেগাত।
সেইটোৱেটো
টাউনৰ মানুহৰ তোমাৰ ছোঁ চোতাল খনেই বহল আহল নহয়, তেনেকুৱাত কি খেতি কৰিবা। নোৱাৰে-নোৱাৰে, আমাৰো সেই এতিয়া মায়ে এনেকুৱা হৈছে তোমাৰ সেই চুকতে পিৰালীয়ে-চিৰালীয়ে বস্তু টো মানে ইটো সিটোকে
তোমাৰ সেই তেনেকুৱা ফুলনি এখন পাতিছে মুঠতে এতিয়া, আৰু তোমাক ঘৰত সেই শাক পাচলি কেতিয়াবা কৰে, তাকে তোমালোকক মায়েও আগতে কৰে নহয় বস্তু বিলাক যে
কৰে-কৰে এতিয়াও কৰে, মইয়ো কেতিয়াবা লাগি ভাগি দিওঁ, মানে
অ' অ'
মোৰ পৰা মানে কম পৰিমানে ঘৰতে খাই থকা শাক পাচলি কেইটা ওলাই থাকে আও।
উম', টুক টাককে হলেও, এই তোমালোক কৰ হেৰি এইটো কি বুলি কয়, এইবাৰ এই কঁঠাল লাগিছে নে বাৰিত?
এ লাগিছে কঠাল, কঁঠাল মাজতে সেইদিনাখন খালো।
অহ
মানে পকি পেলাই কঠাল এটা নিজে সৰি পৰিলে।
অ অ
পৰি পেলাই তোমাৰ এ ফাটি-ফাটিছে অলপ বাৰু তাৰপা হে টো খোৱা হলে বা পাৰি থোৱা আছে এইটো চাগে এতিয়া, আজিয়ে চাগে বধি দিম নেকি। বতৰটো অকমান ঠাণ্ডা, ইমান গৰম নহয়। বেছি গৰমত খাবলে আকৌ বৰ বেয়া।
বেয়া তো। তোমাৰ একদম মানে গাটো যে কেনেকুৱা গোন্ধাই, কিন্তু মই যে কত ঠাল খাই ইমান ভাল পাওঁ। এই আগতে কি হয়, জেঠাইহঁতৰ বাৰীত কঁঠাল আছিলে, জেঠাইহঁতৰ ঘৰৰ পৰা দিয়ে। তাৰপিছত এতিয়া মানে কি হয় কঁঠাল বোৰ এই বান্দৰে খাই খাই পেলাই।
অহ
তাৰ পিছত তোমাৰ কঠাল মানে ভালকে পকিবলে নাপায় সেই ডপো ডপা দপা হৈ থাক গোটেই বান্দৰে খাই শেষ কৰি পেলাই, আৰু কিনা ক কঁঠাল তুমি খাব নোৱাৰা, যোৱাবাৰ কি হ'ল তেনেকে আমাৰ যোৱাবাৰ যেঠায়তৰ বাৰত কঁঠাল মানে লাগিল পকিব আৰু দেৰিকে পকিব তাৰ পিছত তে আমাৰ দেউতাই আকৌ কি হ'ল তোমাৰ ৰাতি নহয় দিনত দেওবাৰে বজাৰলৈ যাই যে দেওবাৰে দেওবাৰে বজাৰলৈ যাওঁতে সেই বজাৰৰ পৰা কঁঠাল এটা লৈ আহিলে পিছত ইমান ডাঙৰ কঁঠালটো তাৰপিছত কঁঠালটোত দেখিবলৈ বৰ ধুনীয়া।
উম।
পিছদিনাখন পকাও মানে চুই চাইছো পকা পকা, পিছদিনা ফালিছো গোটেই কত খালতটো মানে মিঠাটোতো নাই এই যে কিবা কি সোৱাদ বুলি কওঁ এতিয়া, পানী পানী নিচিনা খাবলে।
এ' মানে কি হয় জানান নাই, যিবিলাক বজাৰত যে কঠাল যে পাই যে, তোমাৰ মানে বে বপাৰীবিলাকে কি কৰে তোমাৰ কঁঠালবোৰ ভালকে পকিবলৈ নাপায়। কেঁচাতে তোমাৰ ছিঙি লৈ আহে কাহ তাৰপিছত আনি অনাৰ পিছত তোমাৰ ক'তনো একেদিনাই সিহঁতৰ গোটেইখোপা কঁঠাল বিক্ৰী যাব। সেইটো কাৰণে মানে কথাবিলাক ধৰা থৈ থৈ দিয়ে থওঁতে থওঁতে কথা, কঁঠাল মানে পৰিণত নহয় ন কি গছৰ পা টো কেচা, কো মানে অলপ কেঁচা হৈ থাকোতেই পাৰি দিয়ে ইহঁতে মানে, মানে বস্তুটো থাকোঁতে থাকোতে পকি যায়গৈ মানে পকি যায় যদিও মানে ভিতৰতোতো তোমাৰ সেই, কেঁচাটো কেনেকে পকা হ'বগৈ নো। আৰু যিটো গছতে পকাৰ যিটো সোৱাদ আৰু পাৰি পেলাই থৈ দিয়া সোৱাদ, তো বেলেগ ন' সেইটো কাৰণে তোমাৰ তেনেকুৱা আক।
গোটেই কথা, ঠালতো মানে মই কৈছো নহয় আমাৰ মানে আনকি গুটি কেইটাও এনেকুৱা গুটি বিলাক, এতিয়া এনেকুৱা হয় ভাল যিখিনি ভাল কঁঠালৰ গুটি কেইটা তুমি প্ৰেছাৰত দুটা হুইচেল মাৰি দিয়া। দুটা হুছেল নালাগে তুমি কেৰাহী এখনত পানী অকমান দিলে গোটেই সিজি চনচনীয়া হয় ন, জাই জানো। কিন্তু তাত মানে তোমাৰ এনেকুৱাকে মানে বনাইছে। কি কঁঠাল গুটিকেইটা মায়ে মানে কেইটা হুইচেল মাৰিছে কিন্তু নাই দেই কঁঠাল গুটি নিসিজিলে। মানে দাঁতেৰে কামুৰিলেও সেই কঠাল গুটি সোৱাদটো নাই মানে।
নাই অ', হেৰি মানে, আৰু কিছুমান যে তোমাৰ গুটি মানে কি হয় গজালি আহি যায় পাইছানে?
অঁ', গজলি আহে অ'
কঁঠালৰ ভিতৰতে মানে সেইটো কি হয় মানে কঠাল বোৰ এই কঁঠাল পাৰি পেলাই তেনেকে, থৈ দিলে বহুত দিন ভিতৰতে মানে গজালি আহি যায় গুটিবোৰ।
আহি যাই অ'
সেই তেতিয়া গজালি অহা গুটিটো খাবলে বেয়া হয় আৰু।
বেয়া হয় আৰু তোমাৰ,
আৰু গজালি অহা কঁঠালটোও খাই ভাল নালাগে দিয়াচোন গজালি অহা আৰু, কঁঠালটো মানে কি হ'ব লাগে জানা নাই একেবাৰে বেছি, বেছিকে একেবাৰে পকি পকি মানে তোমাৰ হেৰি ৰস ওলাই যোৱাও ভাল নালাগে। আৰু এই অলপ অকমান অকণ কেঁচা হৈ থাকে যে সেইটোও ভাল নাই। একদম যিটো মেডিয়াম যিটো সেইটো বেছি ভাল লাগে খাই।
উম, মানে কঁঠালটো ফালি ধলে ফুট কেইটা উলিয়ালে মানে সেই ফুটাকেইটা অকণমান কেঁচা কেঁচা, বা ধৰি লও অকনমান কোমল কোমল তেনেকুৱা হৈ থাকিলে খাই বেছি ভাল লাগে।
পিঠাগ গুৰি একন সানি।
উম, খাবা আৰু এ পিঠাগুডৰি এ খাই ভাল পোৱা নে নে হুদাকে খাই ভাল পোৱা,
মই আগতে এদিন কঠাল খাই সৰুতে মোৰ ডিঙিত কঠাল লাগিছিলে,
অ অ
মই তেতিয়াৰ পৰাা মই পিঠাগুৰি সতিয়ে খাওঁ। তাৰ পৰা এতিয়া মানে ডাঙৰ হোৱাৰ পৰা এতিয়া তেনেকে সোধাই খাব পাৰো,
অ অ
কিন্তু পিঠাগুড়ি সানি সানি খোৱান মানে হেৰিটো বেলেগ আৰু মজা লাগে।
বেলেগ আমাৰ দেউতাই মায়ে ভাল পায় মোৰ আকৌ কি হয় মই কঁঠালতটো সদায় মানে, তোমাৰ এই ফুটা কেইটা ফুটিয়াই লৈ পেলাই তোমাৰ মই মানে সেই যেনেকে ফুট, তাকে যে খাই দিয়ে সেই তেনেকে গুটিটো উলিয়াই গিলি দি এ নাই, গুটিটো উলিয়াই ল পাই গুটি আছোঁতে ঘিনণ লাগে কাৰণ দে কথাটো কৈছো মই গুটিটো খ মুখত ললো, সেই গুটিটোকে আকৌ মই মুখৰ পৰা উলিয়াই থম আকৌ সেইটোকে ভাত, থৈ পেলাই আকৌ দাইলত দি খাম নে,
উম, আমাৰ - আমাৰ - আমাৰ, আটায় সেইটো কাৰণে তোমাৰ বেলেগৰ ঘৰত কঁঠাল কঁঠালৰ গুটি নাখায়।
আমাৰ, আমাৰো খোৱা নহয়।
আমাৰ ঘৰতো, আমাৰ ঘৰতো মানে কি হয়, ঘৰতো আমাৰ যে এই হেৰি আমাক যে কঁঠাল দিয়ে যে ওচৰতে বহিব আটাই চাই থাকিব সিহঁতে কথাল গুটি কেইটা আগত উলিয়াই লৈছে নাই খোৱা
আমাৰ আগৌ কি কৰে আমাৰ মায়ে চব ফুটা কেইটা উলিয়াই নে আৰু এতিয়া মানে কঁঠাল মই ফালো। আগতে মায়ে ফালে তেতিয়া মানে মই কঁঠাল ইমানেই ভাল পাওঁ, মই কঁঠালটো মই মানে পকিবনে পকিবনে চাই চিতি মই কঁঠালটো নিজে ফালো নিজে ফালি নিজে ফুট তিয়া আৰু উলিয়াই পেলাই কি হয় আমাৰ গুটি কিটা আগতে মায়ে উলিয়াই থৈ লয়।
উম, উম,
গুটিকেইটা আগতে এক্সট্ৰা কৰে তাৰপৰা ফুটাকেইটা খায় পৰাপক্ষত মোক কি হয় চালি দিয়ে চালি পেলাই মই খিৰ দি খাই বৰ ভাল পাওঁ।
নিছা
তেনেকে খাইও ভাল লাগে খাই চাবা উ, তুমি কৈছা খাই চাবা কেনেকুৱা টেষ্ট। উম, তুমি ফুতাই গিৰা তুমি মেহেৰি পিহনাত মাৰি পেলাই তুমি উলিয়াই পেলাই খাই চাবাচোন।
অ', দিয়া
নাই, নাই, বৰ ধুনীয়া লাগে। খাই পেলাই গাখীৰ অকমান গৰম গাখীৰ দি ওপৰতে গাখীৰৰ সৰক নিম খাবা আৰু।
নাখায় দে আমি এইবিলাকে।
বিৰাট টেষ্টি লাগে মানে মই সেই বস্তুটো বিৰাট ভাল পাওঁ।
মানে এনেকুৱা জংঘলী খানা আমি নাখাওঁৱে মানে
উম, তাকে তাকে। তাৰপিছত উম, তাকেহে
উম,
তাৰ পাছতে বাকী এতিয়া মায়ে আৰু বাৰীত কি কি লাগিছে?
বাৰীত তোমাৰ এইবিলাক কঁঠাল ক'ল নাই আ, নাৰিকল, আনাৰস
উম, উম
তাৰ পৰা তোমাৰ হেৰি এইটো কি কয় এই মধুৰিআম, আম
উম, উম, উম
জামু আছে
অ',
তাৰপিছত তোমাৰ অ', তাৰপিছত লিটেকু আছে।
অ' হয় নি?
উম,
ইচ ৰাম
অ', অ', লেটেকু নহয় চৰি পনিয়ল পনিয়ল
পনিয়ল আছে
উম,
মই পনিয়ল যে ইচ্ ৰাম আমাৰ ইয়াত পাবলে নাই কিনি- লেও আনকি পনিয়লটো দেখিয়ে পোৱা নাই লেটেকু ওলাই বাৰু থোকে থুক- কি, কিন্তু পনিয়লটো নোলায় আমাৰ ইয়াত।
আকৌ হেৰি আছে তোমাৰ ড্ৰেগন ফ্ৰুট আছে।
ড্ৰেগন ফ্ৰুট!
উম'
বাৰীতে লগাইছা নেকি?
বাৰীতে আছে অঁ'
অঁ' আজিকালি লগাই কিছুমানে টাবত এনেকে দি পেলাই।
হয় মানে বেছি নহয় আৰু অলপ আৰু লাগে কেতিয়াবা মানে- ড্ৰেগন ফ্ৰুট হ'লেও মানে সোৱাদটো নহয়, এইটো বস্তুটো আমাৰ ইয়াৰ নহয় ন'। যিমান যি যিমান- মেৰামতিক মানে হেৰি মেহনত কৰিলেও মানে সোৱাদটো সেই-
অঁ' নাহে নাহে হয়।
কিন্তু খাবলে বেয়া নালাগে বাৰু।
উম উম' হয় হয়। তাকেহে বাৰু হ'ব দিয়া মই যাওঁ ছোগো।
উম উম' দিয়া দিয়া ভাল লাগিল ভাল লাগিল। এনেকে কেতিয়াবা মনত পেলাবাচোন। খবৰ খাতি নোলোৱাই মনত পৰি থাকে। মোৰো ফোন কৰিবলে ভাল নালাগে ব্যস্ত থাকা তুমি।
একো নাই কৰিবা কেতিয়াবা দিয়া।
দিয়া দিয়া হ'ব আৰু তেনেহ'লে।
ঠিক আছে দিয়া হ'ব। অঁ'